হেল্ল' আঁহ।
অ কি কৰি আছে?
মই এই এনেই পৰি আছো। তুমি?
অঁ মইও এনেই আছিলো মানে ইমানে গৰম হৈছে ন।
অঁ সেইটোয়ে তুমি এয়াৰপৰ্চটো খুলি ল'ব পাৰিবা? আহ হেল্ল'
অঁ আপোনাক মোৰ মাত অহা নাই নেকি?
মানে অলপ কম কম আহি আছে।
অ অ আপোনাৰ মাতটো মানে মোকো কম কম আহিছে দিয়া। আপুনি ভাত খালে।
অঁ মই এতিয়া জাষ্ট খাই আহিছো। তুমি?
অঁহ মইও খালো দিয়ক।
আচ্ছা ঠিকে আছে দিয়া বাকী ভাল ন?
অ অ ভাল ভাল। আপোনাৰ ভালনে?
অ মোৰো ভালেই দিয়ক।
অ এতিয়া মোৰ মাতটো ভালকে আহিছে ন।
ভাল কে আহি আছে।
অ ঠিকে আছে মানে, আজিকালি আপোনাৰ তাত গৰম কেনেকে পৰিছে?
ইমান গৰম পৰিছে ন' কি কবা মানে। মানুহ থাকিব নোৱাৰে জানা মই এনেকোৱা প্লেন কৰিছো কি ৱাটাৰ।
অ মইও প্লেন কৰিছো বাৰু এনেকে। ৱাটাৰ পাৰ্ক যাবৰ কাৰণে মানে ইমান গৰম হৈছে ন?
অ সেইটোৱে।
গৰমত টো ৱাটাৰ পাৰ্ক যোৱা মানে আৰু বহুত ভাল কথাই বাৰু
সেইটোৱে টো ন কেনেকোৱা ইমান গৰম পৰিছে। তোমাৰ এনেই একলেন গৈছা নে বাৰু?
অ মই মানে আগত এ গৈছিলো তেওঁ মানে এতিয়া গৰম দিন পৰিছে যে ত' সেইকাৰণে মই ভাবিছো কি একলেন এ এইফালে যাওঁ আৰু
আচ্ছা আচ্ছা মানে একলেণ্ড মই গৈছিলো কিন্তু মোৰ মনত নাই জানা। মোৰ অলপ চলপ মনত আছে কেনেকোৱা তা'ত ঝোলা বিলাক আছে কেনেকোৱা কি আছে। এই বিলাক মনত আছে বাৰু মই সেইটোয়ে চাবত যাম মোৰো মন আছেতো মানে বহুত ধুনীয়া হয়।
অ মানে ৱাটাৰ পাৰ্ক অ ৱাটাৰ পাৰ্ক টো ভালে। হয় আৰু মানে এতিয়া আমাৰ এই অসমত অসমত নহয় মানে- ত' গুৱাহাটী চাইডতো একলেণ্ড আছে ন। অ সেইটোৱে মানে আৰু অসমত আৰু বেলেগতো আছে চাগে ন ৱাটাৰ পাৰ্ক।
বেলেগো আছে আৰু তোমাৰ এইফালে ত আছে ন এইটো নগাঁও যে। আমাৰ নগাঁৱত মিনি ৱাটাৰ পাৰ্ক এখন যে আছে মিনি একলেনড বুলিও কয়।
অ মই গম পোৱা নাই বাৰু এতিয়া গুৱাহাটীত মানে একলেন আছে বুলি জানো ত ৱাটাৰ পাৰ্কবোৰ মানে ইমান ধুনীয়া তাত ইমান ধুনীয়া ধুনীয়া শ্লা বাইক বোৰ থাকে, পুল থাকে, চুইমিং পুল থাকে ইমান ভাল লাগে। এনেও মানে গৰম দিনৰ কাৰণেতো ভাল মানে পানীত একদম ধুনীয়াকে খেলিব পাৰে এইবোৰ।
অ সেইটোৱেতো তো যেনেকে তোমাৰ যেনেকে একলেণ্ড গৈছা ন, একলেণ্ডত বহুত খিনি জোলা আছে জানা পানী জুন, জুলাইতো আছে। বাকী এইবিলাক টো তোমাৰ চাইজ- ঝোলাবিলাক যোনবিলাক আছে ন য'ত পানী ইউজ নহয়, সেইবিলাকো আছে আৰু সেইবিলাকো ভাল লাগেছে। যেনেকে ভাবা তুমি ঝুলাই এটাত বহিছা ন
উম।
হয় মানে বহুত ৰচী থাকে ৰচীত বা চিট থাকে হা চিট টো জইন জইন হৈ থাকে তাৰপিছত ইটো ষ্টাৰ্ট হলে মানে কি এনেকোৱা গোল গোল ঘূৰে ন মানুহটো মানে একেবাৰে গোল গোল ঘূৰে কি ধুনীয়া লাগে জানা।
অ সেইটোয়ে মানে ৱাটাৰ পাৰ্ক হলেতো ভালেই হয় আৰু তাত মানে তোমাৰ ফেমিলিৰ লগত গ'লেও ভাল। তোমাৰ ফ্ৰেণ্ডছৰ লগত গ'লেও ভাল মানে। উম্ ইঞ্জয়টো কৰিব পাৰিবাই। আৰু কিছুমান কিছুমান ৱাটাৰ পাৰ্কতো মানে তোমাক চুইমিং শি কাই ন
অ সেইটো শিকাই বাৰু যেনেকে তোমাৰ, ইফ তুমি ৱাটাৰ পাৰ্কত যেনেকে ভাবা তুমি চুইমিং নাজানা তেনে তোমাক ইফ তুমি ডুবি আছা ন পানী খাই আছে তেতিয়া মানে লাইফ গাৰ্ডো থাকে এতিয়া মানে ৱাটাৰ পাৰ্কত থাকে অ আৰু তোমাৰ আৰু ৰাইড আছে জানা একলেণ্ডত। তোমাৰ বাম্পাৰ কাৰ বুলি যে কয় গাড়ী এখ খন হয় যে এনেকে খুন্দা মাৰি থাকে কি ধুনীয়া লাগে জানা তাত। কিমান যে ফুৰ্টি লাগে তাত উম
উ অ মানে ৱাটাৰ পাৰ্কত মনে এণ্টমেন হয়ে মানে আৰু তোমাক ভালো লাগে যায় আৰু গৰম দিনতো ভাল দে মানে ইমান গৰমত তুমি যদি ইমান ধুনীয়া ইঞ্জয় কৰিব পাৰিছা- আকৌ ঠাণ্ডা - ঠাণ্ডা পানী ইঞ্জয় কৰিব পাৰিছা তইটো ভালেই।
সেইটোৱে এই টোৱে। বাকী তুমি যেনেকে ভাবা এটা ট্ৰেইন এটা আছে ন', ট্ৰেইন এটা থাকে ট্ৰেইনটোত কি কয় মানে বহুতখিনি বহে ন' তাৰপিছত বহা পিছত মানে সেই ট্ৰেইনটো কিমান জানা বহুত ভাল লাগে, কেনেকে ওপৰ-তল ওপ পৰ-তল গৈ থাকে। মানে মানুহবিলাকে বহিলে মানে পুৰা ফূৰ্তিতে চিঞৰে, চিঞৰাৰ পিছত লাহে - লাহে আহি ৰখি যায়। ইটো মানে তোমাৰ দুই মিনিট মান চলে আৰু ট্ৰেইনখন। বহুত ভাল লাগে। আৰু তোমাৰ একলেণ্ডত আৰু ৰাইটছ আছে তেনেকে ভাবি লোৱা, এটা ৰাইড এটা আছে হা, ইকলেণ্ডত। জোন টো মানে চিচা লাগি থাকে, চব ফালে। চিচা লাগি থাকে। তুমি যেনেকে ভিতৰত সোমোৱা, মানে ভুল-ভুলিয়াৰ টাইপ। ঠিক আছে। তুমি গমেই নাপাবা কি কোনফালে যাব লাগে, কোনফালে যাব নালাগে। তো এনেকে চিন্তা কৰি থাকিবা। চিচা আহিব, তুমি নিজকে খুন্দা মাৰি দিবা। তেনেকুৱা, গম পাইছা? সেইটো
অ' বুজিছোঁ। অ' - অ' ইটো বহুত মানে কনফিউজন টাইপ হয় ন'?
অ' সেইটোয়ে বহুত ফান লাগে, জানা তাত?
অ' মানে ভালেই দে মানে তুমি ইমান ধুনীয়াকে যদি ঘূৰিব পাইছা আৰু তো আৰু কি লাগে ন'? এতিয়া সৰু পোৱালি কাৰণেতো আৰু হে ভাল ৱাটাৰ পাৰ্কতটো ন'? সিহঁতে মানে ইমান ধুনীয়াকে ইনজয় কৰি ব পাৰে। আমাৰ ডাঙৰটো ভালেই, বাট সৰু পোৱালিবোৰতো আৰু ভাল পায়।
সেইটোৱেটো। আৰু তোমাৰ ৱাটাৰ পাৰ্কচত কি আছে, মানে তোমাৰ যেনেকে তুমি এই পোৱালীবিলাকৰ কাৰণে ন', এনে কুৱা যেনেকে ভাবা আমাৰ ৱাটাৰ পাৰ্কচত তোমাৰ একলেনতোত তোমাৰ পোৱালি বে ষ্টজনে মানে বেছিভাগ পোৱালি এইবিলাক ট্ৰেইনত বহিলে ভয় লাগ ন', আৰু ব- বয়সীয়াল মানুহবিলাক, সিন্তেতো ভয় পায়। ছো সিন্তৰ কাৰণে নৰ্মেল ট্ৰেইন এটা আছে। নৰ্মেল ট্ৰেইনটো মানে কি, এলেণ্ডৰ মাজতে আছে। সেইটো মানে লাহে - লাহে খোজকাঢ়ি থাকে, মানে খোজকাঢ়া মানে কি, এন- লাহে - লাহে যায় জানা? যেনেকে চাইকেলৰ স্পীডটো যে হয় সেইটো স্পীডতে সেইটো ঘূৰি থাকে। তো সেইটো বয়খাল পোৱালি, অ'- বয়সুৱাল মানুহ আৰু অ' সৰু - সৰু পোৱালি কাৰণে এইটো ভাল আৰু ৰাইডটো।
অ' - অ'।
তাৰ পিছত তোমাৰ, একলেণ্ডত আৰু ৰাইডছ আছে। যেনেকে ভাবা একেবাৰে ওপৰলৈকে খোজ খোজকাঢ়ি যাব লাগে দেই। খোজকাঢ়ি যোৱাৰ পিছত এটা তোমাৰ বে বেলুন এটা দি দিয়ে। বেলুনটো ওপৰত বহিব পাৰে হা। তেনেকুৱা মানে কিবা এটা হয় আৰু বোট টাইপৰ, সৰু এটা। মানে দুটা - দুটা বহি পাৰে, এটা আগত, এটা পিছত, ঠিক আছে। তাৰপিছত আ- সেইটো ওপ ৰৰ পৰা এনেকে নমাই দিয়ে। আমি তাৰপিছত পানী পাই একদম শ্লাইড হৈ - হৈ - হৈ, এটা ডাঙৰ কণ্টেইনাৰ এটাত পাওঁ হা। কণ্টেইনাৰটো একম গুল - গুল হয়। তাত মানে ঘূৰি - ঘূৰি ঘূৰি - ঘূৰি মাজতে ফুটা এটা আছে, ফুটাটোৰ পৰা গৈ পেলাই আকৌ পুৰা পানীত পৰি যাওঁ মানে তেনেকুৱা। ভাবাচোন কিমান ভাল লাগে?
অ' ইমান ভাল লাগে ন'? মানে আৰু এনেকে ৱাটাৰ পাৰ্কত গ'লে মানে তোমাৰ মাইণ্ডটো ফ্ৰেছ হৈ যায় ন'? কিবা যদি ষ্ট্ৰেছ থা কে। সেইবোৰো পাহৰি যোৱা। ধুনীয়া নিজৰ ইনজয় কৰিব পাৰা।
সেইটোৱে ন'? অলপমান, যেনেকে ভাবি লোৱা উইকেণ্ডছত মানে অলপ অ' চাকৰি-তাকৰি। সেইটোৱে, মানুহ চাকৰি কৰা মানুহবিলাকেও যাব পাৰে ন', উইকেণ্ডছত? চানডে দিনাটো ভাল হয়। আৰু তোমাৰ একোলেণ্ডত ৱাটাৰ পাৰ্কছত জানা? আৰু এটা ৰাইড আছে, বহুত ভাল লাগে। তোমাৰ যেনেকে এনেকুৱা এটা নৰ্মেল এটা এৰিয়া আছে, হা। এৰিয়াটো মানে কি অ ষ্টাৰ্টিংত মানে প্ৰথমতে ইমান এটা দ নাই কিন্তু যিমান গ'ল থাকিবা তিমানড আছে গম পাইছা আৰু সেইটো কি কয় পানীটোৱে সেইটো ৰাইডটোত এনেকে ভেবি ভেবি টাইপৰ বনাই থাকে। ত ভাল লাগে মানে মানুহ বিলাকে উঠি উঠি থাকে ন পানীতে জাপ মাৰি মাৰি থাকে চ' মানে সেইটো ভাল লাগে এইটো ৰাইডটো। কিন্তু মই সৰুতে গৈছিলো ন মই সৰুতে গৈছিলো ন ত' এইকাৰণে মানে মই বেছি দুবাত তাত যাব নোৱাৰিলো আৰু মানে দ জাগা খিনি ন। পানীতো দ আছিলে মই চ মোৰ দাদাই গৈছিলে মই ভিতৰতে মানে য'ত দনাই তাতে ৰখি এনে মানে ফূৰৰ্তি কৰি আছিলো আৰু।
অ কিন্তু মানে ৱাটাৰ পাৰ্কত যিমানে মানে তুমি ভালকে যোৱা আৰু মানে কিছুমান কিছুমান মানে চেফটি কাৰণে নিজৰটো চাব লাগিব ন এতিয়া পানী পানী জোগা হয় সৰু পোৱালী বোৰ থাকে। ত মানে সিহঁতক মানে ভালকে যেনেকা চুইম চুইম বিয়েৰ বোৰ থাকে নহ তাতো মানে প্ৰভাইড কৰে। চুইম বোৰ সেইবোৰ আৰু মানে লাইফ গাৰ্ড পিন্ধাব লাগে আৰু দেই সৰু পোৱালীবোৰক আৰু কিছুমান কিছুমান ৰাইজতটো মানে এয়া থাকে ন মানে এজ এইজ আৰু মানে হাইট টো চাই পেলাইহে মানে যোনে যোনে যোনে সেইটো এইজ আৰু হাইটত ডাঙৰ সিহঁতকে পঠায় ন?
অ সেইটো থাকে অ সেইটো থাকে মানে সৰু হাইট বিলাকৰ মানে ভয় থাকে ন।
অ সেইটোয়ে আৰু মানে এনেকে পানী জেগাতো তুমি মানে পানী খাই থাকিব লাগে মানে হাইড্ৰেটেড থাকিব লাগে আৰু ন আৰু মানে এতিয়াটো আমাৰ গৰম দিন হয় ন গৰম দিনতো মানে চানস্ক্ৰনতটো লগাব লাগে বাৰু দেই যিমানে যি নহওক ৱাটাৰ পাৰ্কত থাকিলে মানে এতিয়া ৱাটাৰ পাৰ্কতো খোলা জেগা হয় তাতো ৰ'দ পৰিবই। ত মানে চ সেইখিনি লগাই থাকিলে মানে ভাল আৰু তোমাৰ নিজৰ স্কিনৰ কাৰণে আৰু সৰু পোৱালি বোৰক চাব লাগে দেই তাত গ'লে মানে সিহঁত তক এনেকে যেনেকা এতিয়া ৱাটাৰ পাৰ্ক হয়, চব জাগাত পানী থাকে ত সিহঁতক মানে সেনেকেই সক পানী জোগাত দৌৰিব দিব নালাগে ন, যদি ঘপকে যদি শ্লিপ খাই যায়, সিহঁতে যদি পৰে সিহঁতকে লাগি যাব পাৰে ন, ত সিহঁতক চাই থাকিব লাগে আৰু দেই মানে যিমানে যি নহওঁক সিহঁতক ভালকে চাব লগা হয় যায়।
অ সেইটো হয় বাৰু আৰু ৱাটাৰ টো মানে বহুত মানুহ যায় ন চ' মানে চবৰ কাৰণে ন যোনখিনি পোৱালি বিলাক নহলে বয়সীয়াল মানুহ পানীত নামে সিহঁতক মানে লাইফ জেকেট এটা দি দিব লাগে।
অ আৰু মানে সৰু পোৱালী বোৰ কাৰনেটো বেলেগকে থাকেই। ন মানে এইটো যেনেকে কেইটা নৰ্মেল আমাৰ আমাৰ নিচিনা মানে ল'ৰা ছোৱালী বোৰৰ কাৰণে সিহঁত বেলেগ থাকে কিন্তু সৰু পোৱালী বোৰৰ কাৰণেও বেলেগকে এক্সট্ৰাক কে থাকে নহয় যেনেকা ৱাটাৰ পাৰ্কত মানে এ এটা এক্সট্ৰাক কে পুল এটা থাকে কম পানী থাকা
অ সেইটো তোমাৰ এৱকলেণ্ডত আছে অকড টো ডাঙৰ ৱাটাৰ পাৰ্ক ন তাত পোৱালিৰ কাৰণে আছে অ
অ মানে এনেকে দিয়ো ভাল বাৰু দেই মানে তোমাৰ এতিয়া সৰু পোৱালিবোৰ যদি বেছি দ পানীত যায় সিহঁতৰ কাৰণে তো ছেফ নহ'ব ন
অ সেইটোয়ে
এতিয়া সিহঁতক মানে চেফ ৰখাতটো ইম্পৰ্টেন্ট আছে যিমানে মজা নকৰক ছেফ থাকাটো বেছি ভাল আৰু ন আৰু মটৰ পাৰ্কো বহুত ডাঙৰ ডাঙৰ
অ হয় হয়
দিয়া তুমি কেতিয়া যাবা
মই তোমাৰ অগষ্ট মানত যাম, তাৰপিছত মই তোমাক ইনফৰ্ম কৰিম দিয়া ন।
অ অ মোক ইনফৰ্ম কৰিবা দিয়া। হ'ব দিয়া ৰাখিছো দিয়া বাই বাই।